অহ' কি কৰি আছা?
কি কৰি আছা?
কি কৰিম, এনেই আছো, মাইনাজনীক বাহিৰত ফুৰাই আছোঁ।
অ' ভাত খালে?
নাই খোৱা ৰহ
অ' মাইনাই ভালে আছে?
ভালে আছে।
এই ভাত খালোঁ ৰহ বহি আছোঁ এনে
উম, কি খালি?
মই দালিও বনাইছিলোঁ আৰু ভাত কেৰেলা ভাজি আৰু বিলাহী চাটনি
হয় নেকি, বাহ মই পোৱাই নাই ৰহ উম, তাইক ফুৰাই আছোঁ বাহিৰত গা ধুই আহিছে।
অহ'।
কাপোৰ আছিল কাপোৰ ধুলে।
অ' তাতে যে মেলা হৈছিল মেলা চাবা গৈছিলি নে?
নাই যোৱা।
উম। মই যাম বুলি ভাবি আছোঁ ৰ চাও কি হয় বাবুক লৈ যাম বুলি ভাবিছোঁ।
কেতিয়া যাবি?
তাকেইতো চাওচোন পিছবেলা।
হয় নেকি।
উম।
উম আমাৰ তাত নাহা?
যাম ৰ দেওবাৰে দেওবাৰে যাম।
দেওবাৰে আহিবি?
উম।
লৈ আহিবি।
অ' বাবুক লৈ যাম দে।
উম।
ভাত কেতিয়া খাবি? ইমান দেৰি হৈ গেল চোন।
খাম ৰহ এতিয়া মা আহিছে হে গা ধুই খাব ইচ্ছা যোৱা নাই ইমান গৰমত।
ৰাতিপুৱা কি খাইছা?
ৰুটি খালো।
হয় দেই, গৰমত পানী ঢালিয়ে খাবা ইচ্ছা যায় আৰ'।
মইতো ৰাতিপুৱাৰ পৰা পানীয়ে খাই আছোঁ ৰ'। ইমান পানী পিয়াহ লাগি আছে। আৰু পানী ঢালা ভাত খালে টোপনি আহিব এইটো টোপনি নগ'লে আৰু মই কেনেকৈ টোপনি মাৰিম।
সেইটোতো হয়ে। ভাত আঞ্জা খাবও ইচ্ছা নাযায় এই গৰমত।
সেইটো ইমান গৰম দিছে বাপ ৰে বাহিৰতে অলপ বতাহ।
তাকেইতো আমাৰ আৰু ৰুমকেইটা যি গৰম মাজৰ ৰুমটো অলপ অ', মাজৰ ৰুমটো অলপ ঠাণ্ডা আছে পাকঘ টো অলপ ঠাণ্ডা কিন্তু চাইডৰ ৰুম টো যি গৰম প্ৰথম ৰুম থাকিবই নোৱাৰি আৰু চনিটা তিনিটা অ' খৰি পাকঘৰ এটা দৈন ৰুম এটা, থাকা ৰুম এটা। তিনিটা দামোতো সেনেকে ন বাগৰি বাগৰি ঘোমাই থাকোঁ দামটোও বহুত পচ্ছি না। চাৰি হাজাৰ
হ'লেও চাৰি হাজাৰত তই তিনটা ৰুম পালিহি আৰু
অ, তিনটা ৰুম আৰু এনে তৰ চাজা তাজা আছে। ধুনীয়া এনেক
পিছে আজিকালিো বিশ হাজাৰ তো অলত নাপায়েই ৰুম বিলাক
আকৌ তই পানীৰো টেনচন নাই মটৰ চলালিয়ে পানী আৰু।
অ', পিছে ইমান সুবিধা কোনে দিব?
উম, আৰু ৰুম গেইটাও ডাঙৰ ডাঙৰে সেইকাৰণেতো লৈছদোন টো অলপ দূৰ হয় কিন্তু ৰুমকেইটা ভালে হাই ভ
উ, হয় দিচোন।
হাল্লা চিল্লাও নাই এনে, যাবিচোন একদিনা মইনাক লৈ।
এৰোপ্লেন পঠাই এৰপ্লেনত যাম।
এৰোপ্লেন পঠাই দিম দে। এৰোপ্লেন নহয়, পিলপিলিয়া এটা পঠাই দিম দে।
পিলপিলিত মই যাম, পিলপিলিত নাযাও, তই হাৱা যেন লাগব ৰ, ইমান গৰমত মই পিলপি যাম। এনেই গৰম আৰু পিলপিলিত গলত গ
ব্ৰিজ চাব কিহত গৈছিলি?
ব্ৰিজ চাবচোন মই বাইকত গৈছ
ত আমাৰ ওচৰতে চোন ব্ৰিজৰ কাষতে
হয়।
ব্ৰিজ নাপাৱতে হয় আমাৰ।
ৰ' এইবাৰ পাই অলপ লৈ যাম ৰ', উম। উম, যাম দে।
সেই সেকো লৈ যাম, পায়লকো লৈ যাম। দিনটো থাকিম। মাই লেচেৰা আলু ভাজি বনাইছে। তাৰপিছত তোৰ দালি, ভাত আৰু চয়াবিনৰ চাটনি আৰু বা কি বনালে। মই এইখিনিয়ে দেখা পালো, নহৰুৰ চাটনি দেখা পালো।
ভিনদেউৰ ডিউটি চলি আছে, ভিনদেউৰ ডিউট কি চলি আছে।
অ, তাৰ নাইট ডিউটি।
আহ। ত। কাল কালি আনাই। অ।
কালি আহিছো।
অ। সেইতো নাই মই পৰহি আহিছা, নে কালি আহিছা পাহৰি গৈছো। সেইকাৰণে এই ৰবিবাৰে যাবি নহ'লে আমাৰ তাত আৰু ৰ এইবাৰও মোৰ টাইম নাই। মই চাকৰি কৰো আৰু। গ গভমেন্টৰ চাকৰি পাইছো নহয় মই।
তই ইমান ধনী হলি? ত গভৰ্মেন্ত চাকৰি পালি? আমাক সুধেই গভমেণ্টৰ চাকৰি।
অ, দিম দে।
তই, পুলিচৰ চাকৰি পালি নে?
অ, পাইছো ন।
হয়, নেকি। দে মোকো দিবি নহ'লে। হা- হা -হা অ।
দেমি ফুৰবা। হা, তই ওলাবি। একেলগতে যাম দে। কালি পিছবেলা যাম দে। আজি নাযাওঁ দে, কালি পিছবেলা যাম দে। উম।
তই বৰষুণ কৰি দিবি নহ'লে বতৰটো ভাল।
অ, আজি বৰষুণাই আহিবই চাগে। বতৰ তোক কেনেকে কওঁচোন।
আজি -আজি দিলেতো আজ টো নাযায় কালিহে যাবি- কালিহে যাবি তই বতৰ ভাল। কৰিবি ময়ো যাম দে।
উম।
এই গেলা গৰমত তাইক লৈ যোৱা সম্ভৱ নহয়। হয় নে নহয়।
ঠাণ্ডা পৰি যায় দে।
উম, লগত ঠাণ্ডাৰ বটল লবি পিকনিক কৰি আহিম দে।
অ, হ'ব দে।
অ, টিফিন- চিফিন বনাই ল'ম। মেলাও চাম তাতে বাহিৰত বহি কিনে খাই কেনে গুচি আহিম।
অ, হ'ব দে অহ।
ভাল লাগব।
বাহিৰত গৈ কিনে খাওঁ মজাটো ভালে কাও
এদিন পিকনিক কৰিব পাৰো ন। সেই নেকে কৰিম। ক'ৰবাত তাক আৰে আমি ঘৰৰ পৰা বনাই লৈ গ'লো। কিবা কিবি বনাই লৈ যাই কিনে কৰ' বাত ভাল জোগাত। উম, ভাল জেগাত গৈ কেনে তাতে বহিম।
এই দীৰ্ঘেশ্বৰী মন্দিৰৰ ফালে আছে ন জাবা।
অ, বঢ়িয়া লাগিব ন। যাম দে। এনেকেই কৰিম আমি, হয় নে নহয়? ভাল লাগিব। পিকনিকো হৈ গ'ল, ফুৰাও হৈ গ'ল।
ফুৰাও হৈ গল, আৰু ঘৰৰ মানুহকেইটা একেলগত খালি ভালো লাগে ন।
উম।
চবে একেলগত মই ঘৰত গৈছিলো ত'।
কেতিয়া গলি?
অ ঘৰত গৈ চাৰি দিন থাকি আহিলো। আমতিত গৈছিলো।
আমটিত গলি। আমটি মেলা চাব নগলি?
হা? আমতিত, না কামাখ্যা যোৱা নাই, মায়ে গৈছিল আমতিত। কামাখ্যাত, বাবুৰ পৰীক্ষা আছিল সেইকাৰণে মই ঘৰত গৈছিলো।
হয় নি, অ', তেতিয়া বাবু লৈ আহিছা।
নাই পিছত মই গুচি আহি চো ৰ পৰীক্ষা চলি আছিল, মই গুচি আহিছো। তাৰপিছত অ', বাবুয়ে পৰসি আহিছে। আমাৰ ভাইটি আহিছে, ভাইটিৰ লগতে গুচি আহিছে। ৰাতিপুৱা আকৌ গৰু সুুৰৰ পৰা ৰাতি যাই কিনে
হয় নেকি?
কেইদিন মান থাকিব আৰু, অ', স্কুল খুলা লৈকে।
উম, উম, একমাহ বন্ধ দিয়া নাই?
উম, একমাহ বন্ধ হল, পৰা, উম। একে হয় গৰমত, কিয় কষ্ট পাইছে কি গৰম না? তাকে আৰু, ৰুমতে সোমাই বাহিৰত ওলাবও নোৱাৰে জানানে, ইমান বান্দৰ আছে, ঘৰ কৰে তাৰপিছত, অ', সেইকাৰণে অলপ পিছে পিছে ফোন কৰি সুধি থাকো, কি কৰি আছা, কি কৰি আছা। বান্দৰৰ কাৰণেও উলাবও নোৱাৰো না। দেউতাকে থৈ দিছে। তাৰ দেউতাকে থই গৈছে মোবাইল।
ভালে হৈছে দে। নহ'লে দিনটো অকলে অকলে ৰুমত বৰিং হৈ যাবই। হয় না নহয়? অকলে ইমান বান্দৰ খাব থাকিবা দিবি তাক কবি, দৰ্জা চৰ্জা মেলি নাথাকে যাতে। উম, ভালকে
থাকে, আকৌ বাহিৰত যাব কাৰণে তাৰ মানে অলপ ভয় লাগে তাই।
অ', অকলে নোৱাৰেও দেচোন ইমান বান্দৰ আছে যিহেতু।
সেইটোয়ে আৰু বাক ৰূমটো তাৰ মানে বেছি দূৰত নহয়, ওচৰতে তথাপিও তাৰ মানে অলপ ভয় লাগে বান্দৰৰ পৰা আৰু, মই কৈছোঁ লাঠি এটা লৈ যাবি আৰু। আৰু মোবাইল পালি আৰু একো নালাগে, মোবাইলে চাই থাকে।
উম, উম। হয় দে।
যাওঁ ফুৰিবলে।
হা?
কাপোৰ আনবা।
হল যাম দে, কালি যাবি কালি, দে আগতে কাটি যাম।
দে পিছে ৰাখো দে মোৰ এটা ফোন আহি আছে। উ, দেখাই
বাই